হেল্ল', অহ।
অ', কি কৰিছা?
এই আছিলো এনেই, তুমি কি কৰিছা?
মই এয়া আছিলো, এই পথাৰলৈ গৈছিলো গৰু আনিবলৈ।
অহ।
ৰ'দটো বেছি যে।
অ',
সেইকাৰণে গৰুজনী লৈ আহিলোগে ঘৰলৈকে।
অ- অ ভালে কৰিছা! তাকেহে, ইমান গৰম দিছে আজি।
তাকে, ইমান ৰ'দ কালি আজি এইেদিন যে দিয়ে আছে।
দিয়ে আছে, অ, তেও মানুহৰ ঘৰত। থাকিয়ে অৱস্থা বেয়া হৈ গৈছেগে আজি।
তাকে, আমি যে আজি অলপ সময় গছৰ তলতে বহি আছো। পেহী ঘৰৰ পা ওলাই আহি এনেকে ৰাস্তাত
অ, ময়ো চোতালতে আছো। এবাৰ আগফাল চোতাল, এবাৰ পিছফালৰ চোতালত। এনেকে বহি আছো।
অ',
ও তাতে এই আগবেলা সময়খনত, তাৰ মানে বাৰটা এটমানলৈকে তোমাৰ ৰ'দেই পৰি থাকে নহয়।
অ', ইমান গৰমটো বেছি হৈছে, আকৌ গছ গছনিবোৰো কমি গৈছে নহয়, অকণমান ক'ৰবাত বহো বুলি
বহিবলৈ, অ, ডাঙৰ গছ-ডাঙৰ গছ নাইয়ে ছাত বহিবলৈ।
নায়ে, বতাহ অকণ পাবলেও গছ নায়ে তেনেকে।
উম, আমাৰ এই মুখৰ আগতে বাহৰ গছ আছে, মানে তাৰ হে ছাটো পৰি থাকে আৰু। চোতালখনত, তাতে বহিম আহ, উম, চেচা অ, ভাল লাগে। পিছফালে তেনেকে বহি আছো।
অ, মই যে এতিয়া একদম পুখুৰী পাৰত বহি আছোহি আও। অকণমান ঠাণ্ডা পৰিছে বাৰু।
অ',
উম, ভালে নহয় ন?
ভালেই, ভালে অ, তোমালোকৰ ঘৰত ভাল?
উম, ভালে আৰু!
অঁ। খালোঁ, খালোঁ অঁ! বহু দিন খা-খবৰো নাই, ফোনো কৰা নাই।
তাকে, সময়ে নাপাওঁ দেখোন! এই গৰমতে ফোন-চোন কৰিবলে মানে মনলৈ নাহে! অঁ।
অঁ! মই এই এনে অঁ চিম্পুল কে, গাখীৰ আছিলে। গাখীৰে এনেকে ঘিউ লৈ পেলাই, গাখীৰ, ঘিঁউ, গুৰ তেনেকে লৈ পেলাই। জলপানৰ নিচিনাকে কেইটামান।
অঁ, অঁ! গাখীৰ আছে নে ঘৰত?
ঘৰৰ নহয়! কিনি, কিনি পেলাই আনিছিলে, ওচৰৰে অঁ!
অঁ, অঁ! তাকে! অকণ খাবলৈ পালে ভাল পাওঁ দিনটোত! হয় নে বাৰু?
অঁ! বেলেগ আৰু খাবলৈ বুলিবলে তেনেকে নায়ে নহয়। সেইবোৰহে আও! ভাল বস্তু বুলি, অভাৱেই!
আগগতে, আগতে য চব ঘৰতে পায় আৰু!
ঘৰতে গাখীৰো উভৈ নদীহৈ থাকে একদম। ফল, ফল-মূলৰ পা, শাক-পাচলিৰ পা ধৰি
ফল এইবিলাক খালেও ভাল।
উম।
তাপা ৰোৱা মেলা খেতি আছে নাই তোমালোকৰ? খেতি বাতি আছে নাই?
খেতি, ইমান বেছিকে নহয়, অকমান ঘৰতে অকমান কৰে আও তাকৰ হয় অ ঘৰৰ কাৰণে আগৰ নাইৱে কাৱে নাই
উম
এনেই যি মাটি মানে শ শকে থকা মাটি মানুহৰ এতিয়া বহুতে কিছুমানে আধি দিয়ে বা কিছুমানে কিব বা তেনেকুৱা বচা আধি দিয়া
অহ ভাল লাগে নহয় খেতি চিজনত এতিয়া
উম
উম
ভাল লাগে অ ছাগলী পোৱালি এটা আছে ওচৰত সেইদিনা পুৰা মানে উৎপাত হৈ আছে সি কোচত উঠি উঠি
অ অ ছাগলী আছে নে ঘৰতে
অ ঘৰতে অকণমানি পোৱালি এটা আছে মানে লাগে মৰমো লাগে তাৰপিছত এ ডাঙৰ কৰি মেলি ইমান মানে হেৰি কৰি মেলি তেতিয়া বেছি দিয়া হয়
উম বেয়া লাগে অ এনেকে কিবা কৈ থাকিবলৈ ভালেই বাও
অহ
জীৱিকাৰ ক্ষেত্ৰতে হওক বা ভালো লাগে ন জীৱ জন্তু পোহি মেলি আহ
অ কিবা কৰি আছা নেকি
মই এ আছো ছোৱালীও আছে তাইকে চাই মেলি সে পুখুৰী পাৰত যে ভয় লাগে নহয় ল'ৰা ছোৱালীয়ে আজিকালি যিহে ঘটনা ঘটি থাকে
অ মানে কিবা শব্দ এটা দি আছে সেইকাৰণে সুধিছো
তাৰ মানে কুকুৰ এটাৰ লগত খেলি আছে সেইপিনেও ভয় লাগে নহয় আকৌ কুকুৰে কেনেবাকে কিবা হে কৰে বুলি অ পুখুৰীতো আছে পুখুৰীটোলৈ দলংখন আছে তালৈকো গৈ আছে মাজে মাজে
অ বৰ ভয় আৰু আজিকালি মানে বাতৰি চাতৰি লগত পাই আছো নহয় বাতৰি যোৱাত পাই আছো মোক
মই যে এইকেইদিন ইমান পাইছো সৰু লৰা ছোৱালীবুকৰ কথা
অহ
বেয়া লাগে শুনিলে
উম
ভয় লাগে একদম
লাগে
উম অকল সৰু লৰা ছোৱালী টো সিটো বেয়াই লাগে একদম মা হতৰ ভালে নহয় আছে নে ঘৰত মা হত
আছে
অহ
কিনো কৰিব গৰম খনত
অহ অহ মই আকৌ হেৰি এ এ মাছৰ কাৰণে দানা আনি থোৱা আছিলে কেইটামান দি আছো।
অ' অ' অক এই ফিচাৰী কয়।
ঘৰতে আছে অ' ঘৰৰ পাছফালে বাৰীতে আও
ডাঙৰ নে?
বেছি ডাঙৰ নহয় আৰু।
অ',
তে হ'লেও আছে আৰু অলপ মাছ।
অ',
তাকে দানা-পানী কিবা এটা দিলেহে আকৌ
অ', হয় বাৰু মাছ নো পৰা খাবলে পাবা অকমান ডাঙৰ-চাঙৰ হ'ব।
আৰু এইবোৰ কিনা মাছবোৰ খোৱাতকে ঘৰতে এনেকে খোৱাতো ভাল আৰু ন'।
তাকেহে অকনমান ডাঙৰ হলও এই চালানী মাছবোৰ খাই থকা
উম',
ছোৱালী কিমান ডাঙৰ হ'ল?
ছোৱালী এতিয়া সেই চাৰি বছৰ পুৰ হৈছে বৰ দুষ্ট অ' আজিকালি ল'ৰা-ছোৱালীবোৰ।
অ'
ইফালে যাবই নোৱাৰি মানে কিবা এটা কৰিব সিফালে যাব নোৱাৰি কিবা এটা,
অ'
আকৌ যে, দু এ ল'ৰা-ছোৱালী কেইটাই চাৰিটামান গোট খাই খেলিব, ইমান কাজিয়া লাগে নহয়, হয়।
অ'
এতিয়া ভিতৰত কিবা এটা কাম কৰিবলে যাব নোৱাৰি ইটোৱে-ইটোক মাৰিব ইটোৱে-ইটোক মাৰিব এই শিলগুটি দলিয়াব।
অঁ।
এনেকুৱা। বৰ দিগদাৰ হয়, সেইবোৰ এইবোৰ ল'ৰা ছোৱালী য'হত মাক-বাপেকৰ বেয়া পোৱা-পুই হয়গে।
অ, বেয়া পুৱা-পুই হয়তোন বুজি নাপায় যে,
ছে বুলি মানি নলয় যে,
উম', উম', হ'ব দিয়া দিগদাৰ হৈছে যদি।
অ, অ, হ'ব দিয়া।